শুনি আছো
তই মানে একদম কৈছে নে আজি মানে ৰাতিপুৱাৰ পৰা মানে একদম দিনটো ব্যস্তই হৈ আছোঁ গম পাইনে ৰাতিপুৱা
উম কৈ যোৱা শুনি আছো অ কিবা কবা নে
হয় হয় হয় গৰু মানে একদম ঘ ঘাঁহ একদম খাই বৈ লৈ মানে একদম ভাগনি হৈছে তাতে মানে পানী ঘাঁহ খাই গ তাক লৈ গৈছ মানে গৰু পশু, পশু পু পশু বিদ্যালয়ত মানে লৈ গলো, লৈ গৈ মানে মানে বেজী দিয়ালো। ঔষধ খোৱালো এনেকেই মানে দিনটো ব্যস্ত হৈ গৈছো আৰু গম পাইছে
অ মই আকৌ শুনা আজি মানে এই আমাৰ মানে এই হেৰিত গৈছিলো মানে অ ফিছত গৈছিলো যাওঁতে মানে এই সৌৰ শক্তিৰ বিষ মানে গ'লো মানে চ'লাৰ যে সৰ শক্তি চ'লাৰ কেই কিবা কাৰণে মানে গৈছিলো গৈ মানে মই অকমান এ মানে পাবৰ কাৰণে মানে যোগাযোগ কৰিলোঁগৈ অফিচত গৈ তেওঁলোকে মানে কৈছে দিম বুলি এখ পাংতে মানে বুজাই দিছে যে বিদ্যুৎ শক্তি মানে কেনেক মানে সংৰক্ষণ কৰিব পাৰি বা সৌৰ শক্তি গা মানে চ'লাৰ কেইখন যে আ মানে বিদ্যুৎ মানে এ বিদ্যুৎ নহলেও মানে সেইখনে দি যে আমি ঘৰবোৰ চলাব পাৰো ফেন কেনেকে চলাম মানে মটৰ কেনেকে চলাম ঘৰৰ লাইট চাইট কেনেকে চলোৱা যাব মানে সেইখিনি গোটেইখিনি মানে তেওঁলোকে মই অফিচত যাওঁতে বুজাই দিলে যে কলে যে আপোনালোকে ধৰক বিদ্যুৎ ৰাহি কৰিব পাৰিব বা চলাৰখনৰ আপোনাৰ যিখিনি মানে সৌৰ শক্তি মানে সংৰক্ষণ হব সেই সংৰক্ষণ হোৱা শক্তি খিনি আপোনালোকে আহ মানে সদায় যিখিনি ব্যৱহাৰ কৰিব কেতিয়াবা মানে জমা হৈ যাব নহয় মানে মাহৰমত মানে আপোনালোকে মানে হেৰি লয় মানে এ মানে সেইখিনি মানে মাহৰ অফিচত বিক্ৰী কৰিব পাৰিব মানে সেইটো কাৰণে মানে উ এখন মানে সৌৰ শক্তি চলাৰ মানে ল'ম বুলিকলে ভ ভাবি আছোঁ যে গৈ মই বুজি ললো গোটেই কথাখিনি বুজি লৈ মানে ভালেই লাগিল কাৰণ তো এখন মানে উম মানে চলাৰ পৰা আমি মানে যথেষ্ট উপকৃত হব পাৰিম কাৰণটো আমাৰ যিহেতু বিদ যিটো আমি সদায় উম এনেকুৱা হয় কাৰেণ্ট আমাৰ বিদ্যুতটো মানে জলবিদ্যুতটো মানে যিটো আমাৰ বিজুলী বাতিটো আৰু এই বিজুলী বাাতি কৰা আমাৰ কি থাকিম মাজে মাজে মানে কেতিয়াবা মানে এই বাৰিষা দিনকেইটা আমাৰ তিনদিন চাৰিদিনলৈকে পোৱা নাযায় সেইটো কাৰণে আমি এখন ধৰ সৌৰশক্তি চলাই লওঁ তেতিয়া আমি কি কৰিব পাৰিম যে আমি কোনো অসুবিধা নোহোৱাকৈ আমি মা মানে প্ৰত্যেক দিনাখনে মানে ব্যৱহাৰ কৰিব পাৰিম বা পোহৰ ল'ব পাৰিম ফেন ল'ব পাৰিম মটৰ চলাব পাৰিম এনে ধৰণৰ মানে কামবিলাকক সেইকাৰণে মানে আমি মানে এতিয়া মানে ভাবিছোঁ এতিয়া আমি উম মানে বিজলী উ বিজলী বা স মানে সেইখিনি মানে আমি কম ব্যৱহাৰ মানে কৰিম বা পৰাপক্ষত মানে তাপ পৰা আমি বিৰত থাকিম আৰু আমি মানে চ মানে চলাৰৰ ব্যৱস্থাহে কৰিম বুলি পেললে মানে আমি থিয়াং কৰিছোঁ তোমালোকে কৰিছ নে বাৰু তেনেকুৱাকে তোমালোকৰ গাঁৱত হৈছে নে আমাৰ গাঁৱত কিন্তু প্ৰায় মানুহৰ ঘৰতেই সেইটো হৈছে এতিয়া কিয়নো আজিকালি মানে কি হৈছে জানা মানে যিহেতু বিদ্যুৎ মানে নাটনিতটো বহুত মানে যিহেতু আমাক মানে ধৰা স্মাৰ্ট মিটাৰ দিব বিচাৰি আছে অফিচে সেইটো কাৰণে আমি মানে কি কৰিছো লাহে লাহে আমি মানে এ এ মিটাৰ বিলাক মানে নলৈ আমি মানে চলাৰ বে অৱস্থাহে সকলোৱে কৰিছো কাৰণ সৌৰ শক্তিৰ দ্বাৰা আমি মানে এ মানে অ কৈ যোৱা কৈ যোৱা শুনি আছো কৈ আছো শুনি যোৱা অ কিন্তু সেইবোৰ ললে মানে কি হয় জানোনে আমি মানে কোনো অসুবিধা নোশোৱাকৈ গোটেই মানে দিনে ৰাতিয়ে আমি ব্যৱহাৰ কৰিব দিনটো যি খিনি মানে চাৰ্জ হয় হেই খিনি দি মানে ৰাতি টো চলিলো আকৌ পিছ দিনাখন অটোমেটিক নিজে নিজে চাৰ্জ হয় যাব হেইটো কেনে ভাবিছোঁ যে আমি পৰাপক্ষত মানে তেনেকুৱা ব্যৱস্থা কৰিলে আমাৰ ইয়াত উপকৃত হয় ন জানো কৈ যোৱা কৈ যোৱা শুনি আছো কৈ যোৱা কৈ যোৱাচোন বাৰু বহুত ভাবি আছো বা চিন্তাও কৰি আছো নহয় জানো লাহে লাহে আমি সেইবোৰ কৰিলে মানে কি হ'ব জানানে আমি মানে উপকৃত হ'ব পাৰিম বা সকলোৱে আমি মানে উ তেনেধৰণে ব্যৱহাৰ ব্যৱস্থা কৰিলে মানে বহুত মানে কিবা মানেহে কৰিব প যাব তাৰ পৰা ৰাখি কৰিলে আমি মানে বিদুত পৰিষদত বিক্ৰী কৰিলেও আমি তাৰ পৰা দুটকা পাব পাৰিম নহয় জানো মানে কেইটকামান টাব আমি পাব পাৰিম কাৰণ আমি মাহৰ মূৰত যিখিনি ৰাহি হয় সেইখিনি আমি এ পি এ মানে বিদ্যুৎ ত পৰিষধৰ মানে আমি বাৰ বি বিক্ৰী কৰি দিলেই হ'ল
হয় হয় হয়
সেইটো কাৰণে আমি সকলোৱে ভাবিছো তই যে গাঁৱত আমি আলোচনা কৰিছো যে মানে গোটেইখিনি আমি একেলগে গৈ পালে মানে সেইটো ব্যৱস্থা কৰিম বুলি ভাবি আছো আৰু তোমালোকে বাৰু কি বুলি ভাবিছা সেইটো নাজানো কিন্তু আমাৰ ইয়াত মানে প্ৰত্যেকে সেইটোৱে মানে সিদ্ধান্ত লৈছে যে কৈ যোৱা তাৰপিছত আকৌ আমি কি কৰিছো জানা আজিকালি আমি ধৰা গোবৰ বিলাক যে গৰু পুহো গোবৰ বিলাক যে আমি পেলাই নিদিওঁ নহয় গোবৰ পৰা আমি আমি কি কৰিছো জানানে গোবৰ গেছে গোবৰ গেছৰ আমি মানে ব্যৱস্থা কৰিছো কাৰণ গোবৰ গেছটোৰ পৰা আমি মানে এ উম মানে ৰন্ধন প্ৰণালীৰ কাৰণেও চিন্তা চৰ্চা কৰি আছো তাৰ পৰা আমি কি মানে ধৰা আমি এল পি জি গেছটো যে উম মানে অ সেইটো আমি মানে মানে কমকে চলালে হ'ব কাৰণটো আমাৰ মানে কম মূল্যতে আমি এইবোৰ কামটো কৰিব পাৰিম নহয় জানো ভাবি আছো সকলোৱে লগ লাগি মানে কাম খিনি কৰি মানে ল'ম বুলিয়েই তোমালোকে যদি ভাবিছা
হয় কৰিম বুলি মই আমিও ভাবি আছো বাৰু হয় হয় হয় তাকে তাকে কৰিম বুলি ভাবি আছো বাৰু
অ কৈ যোৱা
তাকে বোলো হয় হয় হয় তাকে বোলো হয় কওকচোন শুনি আছো বাৰু হয় আপুনি ভাল কামেই কৰিছে বাৰু ভাল উপদেশেই দিছে নহয় হয় হয় আজি মানে কি হয় হেৰি কি কয় এই বৰষুণ বতৰ যে ছাগলী পোৱালি মানে মানে ইমান বেমাৰ হৈছে গম পাইছো
অ গম পাইছো সকলোখিনিয়ে গম পাই আছো কাৰণ এ এতিয়া বতৰ ডাৱৰীয়া নহয় জানো ডাৱৰীয়া বতৰত মানে অকমান খেলি মেলি হয়
হয় হয়
কাৰণ তো এতিয়া মানে বৰষুণ পোৱাৰ লগে লগে ঠাই বিলাক জেকাহৈ যায়গৈ নহয় জানো আমিও অকনমান অশান্তি পাওঁ টো পোক পৰু আই দিয় আই দিব পাৰি হে দিম যেতিয়া
ভাবিছে বাৰু আপুনিও
অ কৈ যোৱা অ শুনি আছো দিয়া মানে আজি যিমান মানে মানে কথাবিলাক কৈ কৈ থাকিলে মানে ভাল লাগে নহয় জানো কিছুমান কথা আলোচনা কৰিলেও ভাল লাগে কিছুমান মানে নাজানা কথাও শিকিব পৰা যায় আৰু আমি এতিয়া মানে কি কৰি আছো জানে আমি এতিয়া মানে কিছু কিছুমান মানে খাদ্য বনাই আছো যি খিনি খাদ্য মানে আমি সকলোৱে মিলি একেলগে খাম এতিয়া মানে মই কি বনাব লৈছো মই মানে অকমান মান মানে পাপৰ ভাজি ভা মানে চাহ খাম বুলি ভাবিছো সেই গোটেই খিনি আমি একেলগে বহি আছো ছো খাই কৰি লৈ পেলাই মানে তেতিয়া আমি নিজৰ নিজৰ টেবুললৈ মানে নিজৰ নিজৰ কামলৈ গুচি যামগৈ নহয় জানো আৰু মানে সটো আমি এটা কাৰণে খাওঁ কিয় জানে নে যিহেতু হজম শক্তি বৃদ্ধিৰ কাৰণে খাওঁ খাওঁ দেই কেতিয়াবা আমাৰ মানে তাৰপেত উ অসুখ হৈ থাকিলে আমি মানে পাপৰ আনি খাও নহয় জানো পাপৰটো খালে মানে আমাক কি হয় অকণমান মানে পেটৰ হেৰিটো মানে ফুলি থকাটো কমি যায় গৈ যে সেইটো নে মানে মই খাবৰ দিও বা মই নিজেও খাওঁ পাপৰটো আৰু যিকোনো পাপৰ আকৌ নাখাওঁ অ যি এইটো মানে ধৰা আমাৰ এ ভাল পাপৰ আৰু আমি মানে দোকানৰ পৰা আনি কিনি খাও
হয় হয়
কৈ যোৱা শুনি আছোঁ
তাকেই বোলো আপুনি ঠিকেই কৈছে বাৰু আজি বতৰটো বেয়া মানে ভাত কি বনাম বুলি ভাবিছে ক ওক
মই আৰু এতিয়া মানে অলপ চাউল তিয়াই থৈছোঁ চাউলৰ পৰা মানে মই পিঠা পিঠাগুড়ি বনাম পিঠাগুৰি মানে যিহেতু আমাৰ ঢেকী নাই মানে ঢেঁকীটো মানে অলপ বেয়া হৈ আছে সেইটো কাৰণে মই উঠাই থৈছো মানে অলপ পিঠা বনাই মানে তোমালোক খোৱা নে‌ নোখোৱা নাজানো মই কিন্তু ফুলা চাপৰি পিঠাটো মানে বনাও সেইটো পিঠা বনাই লৈ মই ধুনীয়াকৈ মানে খুব পাতলকে বনাওঁ দেই পানী পিঠা যিটো কয় খোলা চাপৰি পিঠাটো সেইটো মানে খুব পাতলকে বন বনাই মানে কেৰাহীত দি মানে বনাই খাওঁ যে দচা নিচিনা আৰু ধৰা আমাৰ মানুহে কলা চাপৰি কয় আজিকালি আকৌ নতুন নতুন নাম ওলাইছে নহয় জানো অ নতুন নতুন নাম উলিয়াই কিন্তু আমি আকৌ খোলা চাপৰি পিঠাই কওঁ কাৰন পাতলকে দিলে কেৰাহীত মানে মানে ধৰা লৰ মানে ঘূৰাই ঘূৰাই এতিয়া দিয়া যায় একদম ইমান পাতলকে বনোৱা যায় নহয় কাগজ খন কাগজ খনৰ নিচিনা হৈ যায়গৈ যে তেতিয়া সেইটো মানে আমি ধুনীয়াক এ চাহৰ লগত দি খাওঁ যে ভাল লাগে খাই খাই সোৱাদ সোৱাদটোও লাগে নহয় জানো পাতল পিঠা হলে মানে কিবা সোৱাদতটো বেছি ভাল লাগে, কৈ যোৱা কৈ যোৱা।
তাকে বোলো মই বোলে মোকো মই ভালকে বনাব নাজানো আপুনি শিকাই দিব মই তেনেকে লাগে নহয় জানো?
অ' ভাল কথা আকৌ শিকিব লাগে শিকিলেহে পাৰিবা আকৌ, নিশিকাকে তুমি উম কেনেকে পাৰিবা বা দেখিলেহে পাৰিবা মানে বনোৱাাজনৰ ওচৰত যেতিয়া থাকিবা তুমি নিজেই শিকি যাবাগৈ এইটো মানে তোমাক শিকাবলগীয়া নহয় আৰু এইটো কথাই নিজে ওচৰত থাকি দেখি থাকিলেই শিকা যায় নহয় জানো।
হয় -হয়
অসমীয়া সমাজত আমাৰ এইটো থাকিবই নহয় জানো। শিকি ললে মানে। চাই চাই শিকিব পাৰিবা তেতিয়া।
হয় -হয় ঠিক আছে মোক এদিন বনাই নাজানে তিলপিঠা আপুনি এনেই মই যে তিলৰ বাহিৰেও চেনি দিও বনাওঁ মিঠৈ দিওঁ।
অ' কৈ যোৱা কৈ যোৱা অকল সেইটোয়ে নহয় নহয় শুনা পিঠাগুৰি পৰা আমি বিভিন্ন পিঠা পিঠা বনাব পাৰো। নহয় জানো পানী অকল যে আমি খোলা চাপৰি পিঠা বনাইছো সেই টো নহয় আমি আমি মালপুৱা পোৱা পিঠাও বনাব পাৰো আমি মানে তেল পিঠাও বনাব পাৰো নহয় জানা আমি মানে ধৰা তাৰ পৰা আমি পিঠাগুৰিৰ পৰা আমি ধৰা ভাপত দিয়া পিঠাগু বনাও। ভাপত দিয়া পিঠাটো খাই ভাল লাগে, ভাপত দিয়া পিঠাটো যেতিয়া বনোৱা যায় নহয় ভিতৰত যে তিল আৰু মিঠৈ দি পেলাই বনোৱা যায়। কিন্তু সেইটো খাই খুউব ধুন টেষ্টি লাগে। তাৰপিছত আকৌ তেনেকে আমি কি কৰো ভাপত দি পেলাই নাৰিকল দিও বনাই খাওঁ তোমালোকে খোৱা নে বাৰু নাৰিকল দি বনাই অ 'খাবাচোন খাবা ভাল লাগিব। ভাল লাগেটো নাৰিকল আৰু তিল। তিল দি খালে বহুত ভাল লাগে, খাবা দেই খাবা সকলোৱে মানে উ মানে বনাই।